অঁ শুনা পাইছা নে?
শুনিছো-শুনিছো মোৰ মাতটো শুনিছা নে?
অ, শুনি আছো, শুনি আছো। কি কৰি আছা?
এইয়া তোমাৰ এনেই বহি আছো। তুমি কি কৰিছা?
মও তোমাৰ সেই গা-চা ধুই আহি মেলি এনেই অকনমান বহিছোহি আৰু।
অ, অ ভাত-পানী খালা?
ভাত পানী এই জাষ্ট খাই মেলি আহিছোঁ আৰু৷ গা চা ধুই মেলি সেই মানে ভাত চাত খাই মেলি আহিছোঁ আৰু এতিয়া৷
অ মইও খালো-খালো বাৰু দেই তাকে মই মানে তোমালে ফোন কৰিলো সেই কথা এটা আছিলে মানে এতিয়া চাবচোন। আজি-কালিটো আমাৰ মানুহ বিলাকে খুব ফুৰিবলৈ যায়। মানে আচলতে ধৰা এ আচলতে ভ্ৰমণ নিচিনাকেও যায় বা এনেই ফুৰিবলৈ হ'লেও যায়। সেই ক্ষেত ত্ৰত ধাৰা আমাৰ ডেকাচামৰ পৰা মানে বৃদ্ধ বয়সৰ লোকসকললৈকে সকলোৱে এনেকৈ ফুৰিবলৈ যায়। সেই মানে ফুৰিবলৈ যোৱা সময়ত ধৰা আমি কেনেকুৱা ধৰণৰ পৰিকল্পনা লব লাগে এই তাৰ ওপৰতে মানে কিছুমান কথা আলোচনা কৰিম বুলি ভাবিছিলো।
অ, তাকে। বিষয়টো বাৰু ভালেই দেই। এতিয়া ভ্ৰমণটোতো ভ্ৰমণ কৰাটো বহুত ভাল কথা, গম পাইছা নাই? কাৰণ আমাৰ ভ্ৰমণ কৰিলে আমাৰ বহুত লাভ হয়। আমি বহুত মানে নতুন নতুন ঠাই চাবলৈ পাওঁ, হয় নহয়? গতিকে বিষয়টো ভালেই পাইছো দেই। ভ্ৰমণ আচলতে মানুহে কৰিব লাগে। বাৰু আগবঢ়োৱাচোন বাৰু কি ক'বলৈ বিচাৰিছা।
উম, এতিয়া মানে চাবা দেই। আমি যেনিবা ধৰা আমাৰ ল'ৰাখিনিয়ে আমাৰ লগৰ খিনিয়ে যেনিবা ক'বালৈ ফুৰিবলৈ ওলাইছো। ধৰা আমি বাইক লৈয়ে হওক বা গাড়ী লৈয়ে হওক তেনেকে যেনিবা ওলাইছো দেই।
অ।
তেতিয়া আমি প্ৰথমতে কি কৰিব লাগিব জানানে? আমি প্ৰথমে মানে সেই ঠাইডোখৰ চিলেক কৰিব লাগিব মানে যলৈ আমি যাম। মানে আমিতো ধৰা যাত্ৰাটো আমাৰ ইয়াৰ পৰাই কৰিম, নিজৰ জেগাৰ পৰাই কৰিম। কিন্তু আমি মানে এ কোনটো জেগাত গৈ ৰখিমগে মানে নেক্স আমাৰ ষ্টপ কোনটো হ'ব সেইবিলাক আচলতে প্ৰথম নিৰ্বাচন কৰি ল'ব লাগে। মানে তেতিয়া কি হয় য়া চাবাচোন। আমাৰ লগৰ যেতিয়া লগৰে লগৰে ফুৰিবলৈ যায় তেতিয়া কি হয়। কিছুমানেতো বহুত দূৰ দূৰণিলৈকে ফুৰিবলৈ যায়। তেতিয়া যদি আমি সিহঁতক মানে চব ডিটেইলছ খিনি দি নথও বা আমি আজি দিন টো গৈ পেলাই আমি এই জেগাত ৰখিমগে। ইয়াতে ৰাতি থাকি পেলাই পিছদিনা আকৌ ইমান বজাৰ পৰা যাত্ৰা আৰম্ভ কৰিম। সেই ক্ষেত্ৰত কি হয়, উ যেতিয়া আমি সেই ডিটেইলচ খিনি দি নথও। তেতিয়া আমাৰ কি হ'ব ধৰা আমিয়ে যেনিবা একো ক'ত গৈ ৰখিমগে, ক'ত কি কৰিম তাৰ একো ঠিকনা নাইকিয়া হ'লে কি হ'ব আমাৰ যেনিবা গৈ গৈ তোমাৰ আমনি লাগিলে তেতিয়া আমাৰ কোনোবা এটা ঠাই ভাল লাগিলে আমি তাতে ৰখি দিম। এই বাকী বিলাকৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ব। সিহঁতেও ধৰা যেতিয়া গৈ গৈ তেওঁলোকৰ বাহন চলাই আমনি লাগিব তেতিয়া সেই সিহঁতেও মানে ভাল লগা ঠাইডোখৰত মানে সেই ৰখি দিব। আচলতে তেনেকে কি হ'ব, আমাৰ মানে বহুত প্ৰব্লেম হ'ব। কাৰণ ধৰা আমিতো গোটেই খিনি ওলাওঁতে একেলগে ওলাইছো। তাৰ পিছত গৈ যদি আমি গোটেই খিনি ভাগ ভাগ হৈ গুচি যাওঁ তেতিয়া আমাৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেই ক্ষেত্ৰত মানে প্ৰথমতে আলোচনা কৰি ল'ব লাগে যে আমি গৈ পেলাই প্ৰথমে ক'ত ৰখিম। তাৰ পিছদিনা গৈ আমি নেক্স আমাৰ যোনটো গন্তব্য স্থান আমি তাত উপস্থিত হ'মগৈ। এতিয়া তাৰপিছত কি হয়, আমি ধৰা সেই যাত্ৰা কৰাৰ আগত এনে দৰকাৰী কিছুমান আলোচনা কৰাতকৈ কি কৰিব লাগে, আমি এ সময় ঠিকনা এইবিলাক খুব মানে সোনকালে ঠিক কৰি ল'ব লাগে। মানে যোৱাৰ ধৰা এসপ টা মান আগতে আমি চবকে কৈ দিব লাগে যে আমি আমুক তাৰিখে ইয়াৰ পৰা ওলাম। বা ইমান সময়ত আমি চবেই ওলাম কিন্তু। একদম সকলোৱে সেই কথাটো মন দিব। তেনেদৰে যদি আমি এখন তেওঁলোকক মানে জাননী দি দিওঁ তেতিয়া হয় কি হ'ব সকলোৱে টাইম মতে ওলাই আহিব আৰু কি হ'ব আমাৰ যাত্ৰাটো কৰিবলে একদম ভাল হব। আৰু তোমাৰ কি হয় আমি যেতিয়া কৰবালৈ ফুৰিবলৈ যাও বা এনেকুৱা ধৰণৰ আমি ভ্ৰমণৰ নিচিনাকৈ তেতিয়া লগৰ লগতে হওঁক যাৰ লগতে হ ফুৰিবলৈ যাওঁ তেতিয়া কিছুমান কি হয় আমাৰ দৰকাৰী বস্তু কিছুমান আমি লগত লৈ যাব লাগে। যেনে ধৰা তোমাৰ আমি কি কৰিব লাগে। তোমাৰ এই কাপোৰ কানি আমি কাপ কাপোৰ কানিবোৰ অকমান বেছিকৈ লৈ যাব লাগে। কাৰণ তোমাৰ ধৰা আমাৰ কেতিয়াবা কি হয় এনেকে গৈ থাকোতে বৰষুণ চৰষুণো দিব পাৰে আমাৰ যদি আমিও অকল দুযোৰ বা এযোৰ কাপোৰে লৈ যাওঁ সেই কাপোৰ খিনিত কি হব যেতিয়া বৰষুণ ণাৰ দিনত হ'লেও বা ৰ'দৰ দিনত হ'লেও কি হ'ব আমি গৰমৰ দিনত খুব ঘামি যাম ঘমাৰ ফলত কাপোৰ খিনিয়ে ঘাম টো যেতিয়া শুহি লব তেতিয়া একে খিনিয়ে কাপোৰ যদি আমি পিন্ধি থাকো তেতিয়া মানে আমাৰ বিভিন্ন ধৰণৰ খৰ খজুলিও হ'ব পাৰে এ সেই ক্ষেত মানে কি হয় আমি কাপোৰ কানি অকমান বেছিকৈ লৈ যাব লাগে আৰু লগতে ধৰা আমাৰ ধৰা যি খিনি লাগতিয়াল ঔষধ পাতি এতিয়াতো কিছুমান ধৰা এই কিছুমান এনেকুৱা বেমাৰ থাকে মানে বৰ এটা ডাঙৰ বেমাৰো নহয় তেওঁলোকে মানে নিয়মিত কে ৰাখিবলৈ সেই বেমাৰৰ কাৰণে তেওঁলোকে ৰেগুলাৰ ঔষধ খাবই লাগে সেই ক্ষেত্ৰত যদি তুমি ভ ফুৰিবলৈ যাওঁতে লগত যদি ঔষধ খিনি লৈ নোযো আ হয়তো তুমি তিনি চাৰিদিন সেই ঔষধখিনি নাখালে তোমাৰ বেমাৰটো আৰু বেছি হৈ যাব পাৰে। সেই ক্ষেত্ৰত মানে কি হয় আমি ঔষধ পাতিবিলাক নিজৰ যি লাগতিয়াল বস্তু সেইখিনি সদায় লগত লৈ ল'ব লাগে। আৰু ধৰা আমি কি কৰিব লাগে, এই যোনবলাক লোক যাব মানে যিমান-যিমান লোক যাব এই সকলোৰে ক্ষেত্ৰত কিছুমান মানে এটা প্ৰুফ হিচাপে তেওঁলোকৰ নথি পত্ৰ লৈ ল'ব লাগে। যে তেওঁলোকেও আমাৰ লগত গৈছিলে ধৰা আজিকালি আমাৰ এ আধাৰ কাৰ্ডে হওক বা পান কাৰ্ডে হওক তেনেকুৱা ধৰণৰ যি কাৰ্ড আছে তাৰ এটা-এটা যদি আমি কপি লগত লৈ লওঁ সক সকলোৰে তেতিয়া কি হ'ব আমাৰ যদি গ্ৰুপটোৰ পৰা এজন মানুহো নাইকিয়াও হয় তেতিয়া আমি গম পাম যে কোনজন নাইকিয়া হৈছে। বা তেওঁ লগত আমি কন্টেকট কৰি আকৌ তেওঁক আমাৰ মাজলৈ লৈ আহিব পাৰিম সেই তেনেকুৱা ধৰণৰ- কথা আচলতে আমি আৰু কি হয় ফুৰিবলৈ যাওঁতে এ যেতিয়া সকলোৱে একেলগে ওলাম তেতিয়া মানে কি হয় এই ফুৰিবলৈ যোৱাৰ আগতে এটা প্ৰধান আমি পৰিকল্পনা লব লাগে কি আমি বাজেট মানে আমাৰ বাজেটটো কেইটকা কেই টকাৰ বাজেট সেই কথাটো সকলোকে কৈ দিব লাগে, আৰু সেই কথাটো যদি আলোচ আলোচনা নকৰাকৈ আমি সকলোৱে ধৰা ফুৰিবলৈ ওলাই যাওঁ তেতিয়া কি হব আমাৰ ধৰা কিছুমানে পইচা কমকও নিব পাৰে বা কিছুমানে জোখতকৈ বেছিও লৈ যাব পাৰে বা- অত্যাধিক খৰচ হ'ব সেই ক্ষেত্ৰত যদি আমি বাজেটটো দি দিওঁ বা ইমান-ইমান টকা সকলোৱে মানে নুন্যতম আনিবই তেতিয়া কি হ'ব কাৰো মানে পইচাৰ তেনেকুৱা অভাৱ নহয়। কেতিয়াবা কি হয় বহুতে ফুৰিব ফুৰিবলৈ যাওঁতে এই পইচা মানে জোখত নিনিয়াৰ কাৰণে তেওঁলোকৰ অসুবিধা হোৱা দেখা যায়। সেই কাৰণে মানে ফুৰিব ফুৰিবলৈ যোৱাৰ ক্ষেত্ৰত বাজেটো মানে একদম এক নম্বৰত আহে। সেই বাজেটৰ ক্ষেত্ৰত মই কৈছোয়ে তোমাক এ সকলোকে যদি আমি এটা গ্ৰুপত খুলি পেলাই হোৱাটছআপত গ্ৰুপ বা বিভিন্ন ধৰণৰ গ্ৰুপত খুলি কৈ দিলে কি হব আমাৰ লাভ হব। সেই তেনেকুৱা ধৰণৰ কথা আচলতে আমি ফুৰিবলৈ যাওঁতে এনেকুৱা ধৰণৰ কিছুমান পৰিকল্পনা হাতত ল'ব লাগে তেত তেতিয়াহে কি হয় আমাৰ যি ভ্ৰমণ কাৰ্যসূচী বা ফুৰিবলৈ যোৱাৰ আমাৰ যিটো প্লেন সেইটো মানে আমাৰ চাকচেচফুল হ'ব বুলি মই ভাবো এতিয়া এই এই ফুৰিবলৈ যোৱাৰ মই পৰিকল্পনাৰ ক্ষেত্ৰত ইমান খিনি তোমাক কথা কলোৱে। অ এতিয়া তোমাৰ মানে মতামতটো কেনেকুৱা ধৰণৰ মোক কোৱাচোন?
অ তুমি ধৰি লোৱা এতিয়া ভ্ৰমণৰ ওপৰত যিখিনি মানে লাগতিয়াল কথা আমি এটা ভ্ৰমণ লৈ ওলাই যাওঁতে মানে কি কি ল'ব লাগে লগত হয় নহয় কি কি সাৱধান ল'ব লাগে সেইখিনিৰ বিষয়ে তুমি ধুনীয়াকৈ কথাখিনি কৈছা হয় নহয়। এতিয়া তুমি সেইখিনি কথাটো ক'লাই হয় নহয় যিহেতু তুমি সেইখিনি কথা তোমাৰ ইমান ধুনীয়াকৈ কৈছায়ে গতিকে মই তাৰ বিষয়ে ধৰি লোৱা ইমান কথা নকওঁ আৰু ন। যিহেতু তুমি তাৰ বিষয়ে জানাই হয় নহয়? এতিয়া আমি তাৰ পৰা এটা চাওঁ পাৰ আমি যদি ভ্ৰমণ কৰোঁ ভ্ৰমণৰ পৰা আমাক কি কি লাভ হ'ব পাৰে হয় নহয়।
হয় হয়।
আমাৰ ভ্ৰমণৰ পৰাতো বহুত লাভ হ'ব পাৰে ধৰি লোৱা এতিয়া আমি যদি- অ আমি ধ ধৰি লোৱা এতিয়া যদি নতুন ঠাই এখন লৈ যাওঁ। গম পাইছা নহয় নতুন ঠাইখন লৈ যেতিয়া যাম। মানে সেই ঠাইখনৰ বিষয়ে আমি অধ্যয়ন কৰিব পাৰিম ন আমি ন- নতুন নতুন ঠাইবিলাক চাব পাৰিম ভালদৰে সেইবিলাক তোমাৰ সেইবিলাকৰ ওপৰত অধ্যয়ন কৰিব পাৰিম। সেইটো আমি যেতিয়া কোনোবা এটা জেগালৈ ভ্ৰমণ কৰিবলৈ যাওঁ গম পাইছা নাই তেনেহ'লে আমাৰ ধৰি লোৱা যিখিনি জ্ঞান সেই জ্ঞানখিনি বৃ- হয় গম পাইছা নাই মান ধ- লোৱা এতিয়া সেই যিখন ঠাইলৈ তুমি যেনিবা যাবা সেই ঠাইখনত তোমাৰ ধৰি লোৱা তোমাৰ সেই ঠাইখনৰ যিখিনি ইতিহাস হয় নহয় তোমাৰ সেই ঠাইৰ যি সংস্কৃতি কেইটাখিনি মানুহৰ আচৰণ কেনেকুৱা সেইবিলাকৰ বিষ- ষয়ে তুমি তো জানিব পাৰিবা ন।
হয় হয়।
গতিকে আমাৰ এক কথাত ক'বলৈ গ'লে সেই আমাৰ ভ্ৰমণে আমাক যিখিনি জ্ঞান মানে সাধাৰণ জ্ঞানৰ পৰা ধৰি যিখিনি জ্ঞান তেওঁ আমাৰ জ্ঞানখিনি বৃদ্ধি কৰিব পাৰে। আৰু তাৰ লগতে আমাৰ কি হয় আমাৰ জ্ঞানটোতো বৃদ্ধি কৰিব হয় নহয় ভ্ৰমণৰ ফলত। আকৌ কি হয় আমাৰ ভ্ৰমণ তুমি যেতিয়া ভ্ৰমণলৈ যাবা বা কোনোবা এখন ঠাইলৈ যেতিয়া ফুৰিবলৈ যাবা তেনেহলে চাবাচোন তোমাৰ মনটো কিন্তু বহুত ভাল লাগি থাকে। হয় নহয় মনটো কিবা এটা শান্তি নিচিনা লাগি থাকে আনন্দ আন আনন্দ নন্দ নিচিনা লাগি থাকে হয় নহয় মনটো মানে উৎফুল্লিত হৈ থাকে গম পাইছা। এতিয়া তোমাৰ কি হয় আমিতো এতিয়া মানুহবিলাকতো কামতো এনি টাইম ব্যস্ত হৈ থাকো হয় নহয় ঘৰত থাকিলে ধৰি লোৱা আমাৰ মানে তোমাৰ মানসিক চাপটো বৃদ্ধি পাই থাকে ধৰি লোৱা আমাৰ খংছ চঙো উঠি থাকে হয় নহয়? কিন্তু আমি যেতিয়া কোনোবা এখন নতুন ঠাইলৈ ফুৰিবলৈ যাম আমি ঠাইখন যেতিয়া চাম। তেনেহলে কি হব আমাৰ সেই যিখিনি তোমাৰ খং চং আছে মানে সেই খং খিনি একেবাৰে নাইকিয়া হৈ কমি হৈ কম হৈ যাব মানে আৰু আমি মানে কিবা মনতে কিবা এটা আমাৰ নিজৰে শান্তি লাগে। মনটো কিবা এটা ভাল লাগি থাকে গম পাইছা নাই। আগত হো'লা সেই তোমাৰ মনটো চাবাচোন সতেজ লাগি থাকে মানে কিবা সতেজ ফ্ৰেছ নিচিনা লাগি থাকে।
গতিকে সেই ক্ষেত্ৰত চাবলৈ গলে আমাৰ মানসিক শান্তি দিয়ে হয়ে নহয়। পৰি- আমি যেতিয়া ধৰি লোৱা এটা প্ৰাকৃতিক দৃশ্য দেখিম ফুৰিবলৈ গৈ মেলি তোমাৰ দেখিমেই ন আমি ধৰি লোৱা যেতিয়া ভ্ৰমণ লৈ যাম তাত বিভিন্ন ধৰণৰ তোমাৰ প্ৰাকৃতিক দৃশ্য দেখিম আৰু আমি সেইবিলাক যেতিয়া দেখ- খিম তেতিয়া আমাৰ সৈতে তোমাৰ আমাৰ ব্ৰেইনবিলাকো ফ্ৰেছ হ'ব হয় নহয় ব্ৰেইন ফ্ৰেছ হ'ব আৰু তাৰ লগতে আমাৰ মানে মনটোও ভাল লাগি থাকিব মানে শান্তি লাভ কৰিম আৰু। কিবা এটা শান্তি যেন লাগে মনটো চাবাচোন। আকৌ তোমাৰ সেই মই তোমাক কৈছোৱে যে ধৰি লোৱা তুমি এতিয়া কোনোবা এখন জেনিবা মানে ঠাইলৈ গৈছা ফুৰিবলে এনেহ তাত কি হ'ব তোমাৰ সেই ঠাইখনৰ যিখিনি ভাষা সেই ভাষাটোৰ বিষয় বিষয়ে তুমি জানিব পাৰিবা হয় নহয়। আকৌ তোমাৰ বোলে সেই ঠাইখনত তোমাৰ কি কি খাদ্য চলে? তাত সেব ঠাই খনৰ তোমাৰ খাদ্যভাসটো কেনেকুৱা তাৰ বিষয়ে তুমি এটা আভাস পাবা ন আৰু তোমাৰ সেই তেওঁলোকে তোমাৰ সেই ঠাইৰ লোকসকলে তোমাৰ ধৰি লোৱা কি কি কাপোৰ পিন্ধে? কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধে? আৰু কেনেকুৱা ধৰণৰ উৎসৱ পালন কৰে হয় নহয়? সেইবিলাকৰ বিষয়েও জানিব পাৰিবা, হয় নহয়? গতিকে সেইবিলাকো আমি তোমাৰ ধৰি লোৱা বেলেগ গাঁৱৰ বেলেগৰ যিখিনি কালচাৰ সেই কালচাৰখিনি আমি শিক- শিকিব পাৰোঁ ভ্ৰমণৰ পৰা আকৌ আমি যেতিয়া কোনোবা এটা ভ্ৰমণলৈ যাওঁ। মানে ধৰি লোৱা আমি যেতিয়া কোনোবাত যেন বা ফুৰিবলৈ গৈছো আমাৰ মানে নিজৰ লগতে মানে ধৰি লোৱা আত্মবিশ্বাসতো বৃদ্ধি হয়, হয় নহয়? আমি ধৰি লোৱা এবাৰ যেনিবা ফাৰ্ষ্ট টাইম যেনিবা আমাক আমি কাৰোবাৰ সৈতে তোমাৰ ফুৰিবলৈ গৈছোঁ হয় নহয় তুমি যেনিবা আগলে আগতে মানে এবাৰো যোৱা নাই আৰু ফুৰিবলে তুমি তেতিয়া যেতিয়া প্ৰথমবাৰ যাবা নহলে তুমি এটা উৎসাহ পাবা ন আৰু তাৰপিছত কি হ'ব তুমি আকৌ পিছত তুমি যদি এনেকে ভ্ৰমণলৈ যাওঁ বুলি ভাবা তুমি ধুনীয়াকৈ যাব পাৰিবা মানে। অকল মানে অকলে যাব পাৰিবা তুমি, গম পাইছা? গতিকে সেই ক্ষেত্ৰত চাবলৈ গলে আমাৰ ভ্ৰমণে আচলতে আমাৰ যিটো আত্মবিশ্বাস নিজৰ ওপৰত তোমাৰ সেইটো বৃদ্ধি কৰে আৰু চাবাচোন তুমি যে তিয়া ধৰি লোৱা ঘৰৰ পৰা ক'বালৈ ওলাই যাবা ধৰি লোৱা তুমি তুমি যেনিবা ক'বাত ফুৰিবলৈ গৈছা বা ভ্ৰমণ কৰিবলৈ গৈছা তেনেহ'লে কি হ'ব তাত কিন্তু বহুত বিশৃংখল হৈ থাকে চাবাচোন। তুমি ধৰি লোৱা ক'বাত থাক কিবলে যোৱা থা থকাই হওক হয় নহয়। তোমাৰ মানে কি হয় মানে তোমাৰ সেই পৰিস্থিতিৰ সতেতো তুমি মিলিব নোৱাৰা ন! তোমাৰ মানে সেই সেইটো সদায় এডজাষ্ট হ'বলৈ মানে যিটো শক্তি লাগে আমাক সেইটো আমাৰ মানে আন লক হৈ যায়। তোমাৰ ধৰি লোৱা সমচ বিভিন্ন ধৰণৰ তাত সমস্যাৰ সৃষ্টি হ'ব ন তুমি যেতিয়া তোমাৰ ভ্ৰমণ কৰিবাগে তুমি কৰি থাকিবা ভ্ৰমণ নহলে তাৰ কি হ'ব তোমাৰ সমস্যা সমাধান কৰা যিটো মানে ক্ষমতা সেই ক্ষমতাটো বৃদ্ধি হ'ব, হয় নহয়? গতিকে সেই চাবলৈ গলে তোমাৰ সেইবিলাক আমাৰ বহুত মানে লাভ হয় আৰু। আৰু ধৰি লোৱা আমাৰ শাৰীৰিকভাৱেও আমাৰ বহুত লাভ হয় আকৌ গম পাইছা নাই? ধৰিলোৱা আমি ভ্ৰমণলৈ যেতিয়া যাম এতিয়া ভ্ৰমণতো আমি এনি টাইম ধৰি লোৱা এতিয়া যদি বাইক লৈ যাওঁ এনি টাইমতটো আমি বাইকে চলাই গৈ নাথাকো ন? আমিতো ক'বাতো ৰখিম নিশ্চয়, হয় নহয়? ধৰিলোৱা আমি অঁ আমি ধৰি লোৱা যেনিবা কিবা পাহাৰীয়া ঠাইলৈ গৈছোঁ ফুৰিবলে, তাততো আমি অকণমানটো খোজ কাঢ়িম ন!
উম হয়।
তোমাৰ সেইটো আমাৰ শৰীৰটোও সক্ৰিয় হৈ যায় ন? শাৰীৰিকভাৱেও আমি সক্ৰিয় হৈ থাকোঁ। আকৌ তোমাৰ সেই পাহাৰীয়া মানে যিবিলাক পাহাৰীয়া ঠাই সেইবিলাকতো পাহাৰ বগোৱাটোৰ দৰে আৰু এটা চখ ন বহুত ডাঙৰ এটা চখ। আমি ধৰি লোৱা এতিয়া মই আমাৰ গাঁৱৰ কথা কৈছো দেই আমাৰ গাঁৱত তোমাৰ যিখন পাহাৰ আছে তালৈকে আমি এনে কেতিয়াবা যাও ন তাতে